আছো দিয়া এনেই।
ছা তা খালি?
খোৱা নাই ৰ।
কিয়?
মানে অলপ দেৰিকে শান্ত কৰত চাহ।
অ, মই আছো ৰ এনেই।
আহ,।
উম।
ততে খালি?
খাৱা নাই ৰ এ মই নাছিলো কৰ'বাত গৈছিলো ৰ আহিলো এই মাএ
অ, বজাৰত গেছিলি নেকি?
অঁ।
উম তে ঠিকে আছে দে, কিবা আনিলি কি আনিলি?
সে অলপ বজাৰ কৰলো ঘৰৰে।
চব্জি-তবজি না কাপোৰ?
চব্জিয় আনিছো কট আৰু কাপোৰ আনিবিয়ে, কাপোৰ-চাপোৰ অনা নাই। চবজি বজাৰ কলো অলপ কিবা-কিবি আনিলো চবজি। আৰু কিবা কিব আনিবা লগা আছিল।
আহ।
খন লৈ আহিলোঁ।
উম।
উম। বাকী কি কি কৰিছা ইতয়া?
আছো, এনেই বাহিৰতে চতালত ঘুৰা-ঘূৰি কৰি গৰম ভিতৰত।
অহ। ঠিকে আছে দে, ইমান গৰম বতৰতো ৰ'দ নাই যদিও মস্ত গৰম আজি।
পঢ় নাই যায়?
নাই ৰ আহি পালো হে।
উম মা হঁতে কি কৰছে?
আছে শুই।
বাবু?
সি চাহ বনাই আছে, কিজানি।
উম'। আজি ইহঁতৰ পকৰীৰ দোকান খন খোলা নাই নেকি? পকৰীৰ দোকানখন?
খুলিছে, খুলিছে।
উম।
দোকান খুলিছি।
কিতাপ পঢ়িবি কেতিয়া?
অলপমান দেৰিকে পঢ়িম ৰ।
অ, মাই কি শুই আছে?
মাই, এনে আছে।
আহ। বেমাৰ কমিল নে নাই অলপ?
কমচি আৰু অলপ ভাল পাইছে।
আজি আৰু চৰ্দি লাগছে বলে।
আহ, চৰ্দি লাগছে।
উম, উম।
ঔষধ খাইছি। ত খাইে ভাল পাওঁ নাই ৰ।
আহ।
উম, বাকী ক
ভাত কিদি খালি দিনত?
ভাত এ খালোঁ এনেকে সেই দালি বনালোঁ অ তাৰে পিছত ত হেৰি কি বুলি কয় ভাত কেৰেলা আলু ভাজলো তাৰে পিছত আৰু আচাৰ তাৰপিছত আৰু আমৰ চাটনি কৰিছিলোঁ। সেনেকে খালোঁ
ৰাতি
ৰাতিতে কি বনাও চাউ ৰচোন লেচৰা আনছো বজাৰৰ পৰা লেচেৰাকে বনাও নেকি ভাজো
আমি কচু বনাইছিলোঁ শুকান মাছ দি কিনে
অহ
ৰাতি কোনে বনাব এতিয়া ভাত তই না মাই
মায়ে বনাব আৰু মই পঢ়িব লাগিব নাই প্ৰজেক্ট কৰবা আছে নাই প্ৰজেক্ট খিনি কৰিম ৰ এতিয়া উম অ ভিনদেও আহিল নে কি?
নাই ৰ আহা নাই
অ অ
আহি পোৱানাই তলতে আছে নাই যোৱা আজি ঘৰতে আছে
অ
ঘৰৰ কিবা কাম কৰি আছে
অ কালি যাব
কালি যাব
অ
টিৰ ট অফ আছিল
অহ অ গুনোহঁতৰ বোলে সেই আউটড্ৰেছত যাবা দিছে স্কুল
অ
অহ
আউটড্ৰেছত যাব দিছে চৰকাৰে এইবাৰ আউটড্ৰেছত যোৱা নিয়ম উলাই দিছে গৰমৰ কাৰণে
ঠিকেই আছে দে
আমাৰ যোৱা নাই ৰ আউটড্ৰেছত স্কুল ড্ৰেছতে পঠাইছো এনেও স্কুল ড্ৰেছত নপঠালে স্কুলত যোৱা নাল গে না
অ স্কুল ড্ৰেছতে পঠাবি আউটড্ৰেছত গেলি ভাল নালাগে না
স্কুলত আৰু আউটড্ৰেছত নাচাজে ন
উম অহ আউটড্ৰেছত পঠাবা নালাগে স্কুলতে পঠায়ংতে সেই হেৰি আউটড্ৰেছতগেলি মানে কি স্কুলত যোৱানো নালাগে। না পত ফুৰ্বা চুৰবা যোৱাহেনহে লাগে। আৰু যি - তি কাপোৰ কালা পিন্ধি আহে চলি গেলাই।
উম ', খালি জোতাযোৰ পিন্ধি দিয়া নাই গৰম পুতুককে গৰমত মানে সেই কিৰমি থকা না। সেইকাৰণে দিয়া নাই ড্ৰেছযোৰ পিন্ধি দিছো। এতিয়া একেৰাহে এসপ্তাহ মান ৰ'দ দি থাকিলি তেতিয়া একদিন আউটডেছত দিব পাৰি কিন্তু তথাপিতো আৰু স্কুল বুলি কলে ড্ৰেছ। জোৰো নিপিন্ধিলে ভাল নালাগে না
তাকেত
সেইকাৰণে
চাহ কেতিয়া খাবি?
খাম ৰ অলপ দেৰিকে।
অহ ', ঠাণ্ডা- ঠাণ্ডা খালি কিজানি?
ঠাণ্ডাটা খালো।
ষ্টিং চিষ্টিং খাৱা কমাবি তই অলপ।
উম',
এগলা বেয়া বস্তু অহ ', ইমান ঠাণ্ডা- ঠাণ্ডা খাৱা বেয়া ইমান গৰমত।
উম', তাৰপিছত কপ হেৰি প্ৰজেক্ট জমা দিয়া লাষ্ট ডেট। কেতিয়া?
অহ ', প্ৰজে্ট দিবা হলে ন এই ত্ৰিশ তাৰিখে।
কম্প্লিট হোয়াই নাই না কি?
নাই আছে ৰ আৰু আৰু এটা।
কোনদিনা কৰবি সেইখিনি?
হে ', কৰিম আৰু আজি কৰিম আজি হৈ যাব কমপ্লিট।
সময় আছে না এনেও জমা দিয়া।
অহ ', টাইম আছে ৰ।
অহ ', হৈ যাব দে।
অহ - অহ
চব
হ'ব ৰ নাই ইততে ক'ত বনাব আৰু। টাইম লাগিব ৰ দেৰিকৈ বনাব।
আমাৰো ভিনদৰে আহিয়ে পোৱা নাই তলৰ পৰা আহাৰ পিছত কি আনে চাও।
অহ ', জগাল চগাল কৰা নাই।
নাই এতিয়া কৰা নাই আকৌ কিবা আনিব নেকি মাছ চাছ।
অহ ', মাছ ছাছে খাবা ভালে এই গৰমত ঠাণ্ডা অনা মাছটো মাছে খাব লাগে মাংস চাংস খোৱাতকে গৰমত।
উম তই মাংস খাই ভাল পাৱা নে মাছ?
হয়
হা।
কি কবি আৰু মাংসই খাই ভাল পাওঁ আৰু মাছতকে মাছো ভাল পাওঁ।
কিহৰ মাংস।
ব্ৰইলাৰ।
উম। সেইকাৰণে সেইকাৰণে ব্ৰইলাৰ দৰে সেইকাৰণে ব্ৰইলাৰৰ দৰে ফুলি গৈছে। চাৰ।
অহ ফোলা নাই ৰ।
হয়ে ত আছে ন। তাকে।
অ আছে ৰ হা। ডাঙা দেখিৰা অলপ এটা মচিমম। এটা মস্তি অহা। এয়া এটো। ত আছে এইটা।
কিমানে দিক কিনচিল হাহঁকেইটা।
স তিনিটাত পাঁচচ ন ছয়চ লৈছিল।
তিনিটা পাঁচশ ন ছয়শ লৈ গেছি ইমান দাম লৈছে। বেলেগে বোলে কিঞ্চি এ তিনিশ। ছাগলী নাইৰ সিদিনা আনছিহে ইজাতে দিব না।
উম এইটা আছে এইটা আছে ছাগলী।
এটাও বেছিছি। পথা। আগলি।
আৰু দুটামান আডা লাগছে ৰ ছাগলী। আৰু কেইটামান কেইটামান যদি পঠ আনি কেনে খহী কৰি। ঘৰতে ৰাফ পাৰা। তেতিয়া হ'লে এই বছৰত। মানে কি আহিল।
অহ। আনিবা লাগিব ৰ কেইটামান সেই সেই মিজ। বিজনেছ কৰাই ভালে ছাগলী তাগলী আনি।
কৰি কেনে ঘৰতে ৰাখিম ঘৰৰ ভিতৰতে।
অ সেইয়ে কৰিব লাগে।
সেনেকে চাৰি পাঁচটা ৰাখত। পালি আৰু অলপমান পইচা ওলাই ভালকে যদি ডাঙৰ কৰিবা পাৰো।
অ সেইয়ে কৰবি ছাগলী তাগলী এনকে আনি ঘৰতে। ন দছ ঘৰতে থাকি থাকি পেলে। খাই থাকিবি পোৱা।
উম। মায়ে গোটৰ পইচা পাইছিল ন।
অ পাইছিল অহ গ। তোৰ পইচা দিয় আনিছে।
ময়ো গোটৰ পইছে দি মেচিনটো ললো এইবাৰ চাও এইবাৰ এটা ডাবল মেচিন লম কি জানি।
ল'বি ল'বি বহুত ইনকম হয় আজিকালি।
এইটো মেচিনত মানে জীনচ কাপোৰতটো চিলোৱা দিগদাৰ বেজি চেজি মানে ভাঙি যায়
অ এ ড চিলাব লগা আছে এ আনিবি মইয়ো। চিলাবালা লাগবৰ।
চিম্পুল মেচিনটো যে জিন্স চিলোৱা নাযায়।
অ'।
সেইকাৰণে ডাবল মেচিনটো হ'লেই ভাল আৰু।
অ সেইটো আনিবি মোৰো চিলাব লগা কাম আছে। তই এক টকা পাবি ক। চাব।
সেইকাৰণে তই ডাবল মেচিন টো আনি ললি টনচন নাই আৰু জিং চিং ক চিলাব পৰা।
অ সংকে পোচাই। কাম কৰিব পাৰিবি কেইটামান নিজৰ হাত খৰচ।
উম ৰাস্তাৰ ওচৰতে ঘন নাই গোতেই গাড়ী মাখা আহি থাকে। তাকে ৰাস্তাই দি।
হা।
ৰাস্তাৰচলতে ঘৰৰ যদি।
ঠিক দে অহা যোৱা থাকে না। গাড়িকেলা। ৰাস্তাৰ কাষতে ঘৰ।
সেইকাৰণে তো।
অঁ। কি কৰবি আৰু উপায় নাই আৰু। এনেকে চলোৱালক।
অহ।
উ। বাকী ভাতটো জগাল দে তে হ'ব দে।
দে দে হ'ব দে।